হেল্ল' শুনিছা?
উম শুনিছোঁ।
কি কৰি আছিলা?
এ তোমাৰ এনেকে ব্যায়াম কৰি আছিলোঁ।
অ' বাকী ভালে নহয়?
উম ভালে অ'।
অ' চাহ তাহ খালা?
খালো অ' খালো।
বাকী তোমালোকৰ মই খালোঁ-খালোঁ। বাকী তোমালোকক খেতি মেলি খেতি বাতিত নামি শেষ হ'ল নেকি? মই শুনিছিলোঁ ৰুইছে বুলি তোমালোকৰ।
উম হ'ল-হ'ল আমাৰ হ'ল। আমাৰ ৰুই হৈ গ'ল।
তাকেহে দিয়া ভালে আছে। বাকী বতৰ কেনেকুৱা সেইফালে?
বতৰ এইফালে তোমাৰ ডাৱৰীয়া হৈ আছে এতিয়া।
অ'-অ' তাকেহে। বাকী হেৰি নহয়, মই মানে তোমাৰ এই আমাৰ জনসংখ্যা বৃদ্ধি বা জনবিস্ফোৰণৰ ওপৰতে কথা এটা পাতিম বুলি ভাবিছিলোঁ তোমাৰ লগত? পুৱাই পুৱাই আৰম্ভ ক, আৰম আৰম্ভ কৰিছোঁ বাৰু। কাৰণ মানে মই এতিয়া লিখিবলৈ বহিছোঁ বস্তুটোৰ বিষয়ে অকনমান। মই বোলো ৰাতিপুৱা তুমিও অকমান এভেইলেবল থাকা, পাতো নেকি জানো।
উম পাতা-পাতা।
অকে এতিয়া চোৱা জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত আমিতো আজি চকুৰে দেখি আহিছোঁ কিমান খিনি আমূল পৰিৱৰ্তন হৈছে। প্ৰথম কথা, হয় নে এতিয়া দুহেজাৰ তেইছ চনত ভাৰতে জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপেটো নগণ্য গণ্য হৈছে সেইটো কথা আমি গম পাইছোঁ।
পাইছোঁ, হয়-হয়।
এতিয়া প্ৰথম-প্ৰথম প্ৰশ্নটো হ'ল যে জনসংখ্যাৰ এই বিশাল যিমান জনসংখ্যা আছে সেই জনসংখ্যাটো আমাৰ ভাৰতৰ বাবে একচুৱেলি পাৱাৰ পাৱাৰ নে আচলতে আমাৰ দুৰ্বলতা সেই কথাটো লাগে, শক্তি নে আমাৰ দুৰ্বলতা সেই কথাটো?
এতিয়া ভৱিষ্যত-ভৱিষ্যতৰ কথা ক হয়-হয়। ভৱিষ্যতৰ কথা ক'বলৈ গ'লে এইটো এটা শক্তিয়ে হয় বৰ্তমান জনসংখ্যা। কাৰণ ভৱিষ্যতে আমাৰ নৱ- প্ৰজন্মৰ বহুত প্ৰয়োজন হ'ব।
হয়। তাকেহে, এতিয়া চোৱা কি হয় কথাটো এই জনসংখ্যা আচলতে বৃদ্ধি হোৱাটো বা জনসংখ্যা কম থকাটো দেশ এখনৰ কাৰণে যেনেকৈ চিন্তাৰ বিষয় বা দুৰ্বলতাৰ বিষয় তেনেকে জনসংখ্যা একেবাৰে প অত্যাধিক বেছি হৈ যোৱাটো আচলতে দেশ এখনৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰে। কাৰণ দেশ দেশৰ খনৰ আয়তন, দেশখনৰ পৰিসীমাই হওক, দেশখনৰ খাদ্য, স্বাস্থ্য শিক্ষা এই ব্যৱস্থাসমূহত আচলতে যথেষ্ট প্ৰভাৱ পৰে। কাৰণ অকমান আ কথা এ কথা এটা চাই লোৱা, তোমালোকৰ গাঁৱত যদি আজি এশ ঘৰ মানুহে বসবাস কৰি আছে ধুনীয়াকে তাত যদি কাইলৈ পঞ্চাশ ঘৰ মানুহ পৰু আৰু কেইবছৰমানৰ পিছত পঞ্চাশ ঘৰ মানুহ তেনেকৈয়ে যদি বাঢ়ি-বাঢ়ি বাঢ়ি গৈ থাকে তেনেহলে ঠাইখনৰটোতো তোমাৰ আয়তনতো বা পৰিসীমাটোতো বাঢ়ি-বাঢ়ি গৈ নাথাকে। ঠাইখনৰ পৰিসীমাটোতো বাঢ়ি-বাঢ়ি গৈ নাথাকে কিন্তু তোমাৰ কি হ'ব জনসংখ্যাৰ বিস্ফোৰণটো হ'ব মানে জনসংখ্যাৰ ঘনত্ব বাঢ়ি-বাঢ়ি গৈ থাকিব। এঘৰৰ পৰা দুঘৰ হ'ব, দুঘৰৰ পৰা চাৰিঘৰ হ'ব তেনেকুৱা ধৰণৰ কথা হ'ব। এতিয়া তুমি সেই তোমালোকৰ অঞ্চলটোতে চোৱা চোন যেতিয়া এই মানুহখিনিয়ে ইমান খিনি জেগা আহ আগুৰি ল'ব তেতিয়া ঠাইখনৰ কি কি হেৰি পৰিব বা ঠাইখনৰ মানে কিহৰ-কিহৰ ওপৰতহে পৰিব প্ৰথম কথা আমি সমস্যাখিনিলৈ গৈছোঁ। কি কি হেৰি হ'ব, প্ৰথম কথাটো হৈ গ'ল তোমাৰ যিমানবোৰ খালী ঠাই জেগা আছিলে বা যিমানবোৰ খালী মাটি আছিলে গোটেই খালী মাটি মাটিবিলাক তোমাৰ কাটি মেলি বা জংঘলবোৰ কাটি মেলি চাফা চিকুণ কৰি তাত ঘৰ বনাবলৈ ল'ব, খাল- বিল পুতি তাতে ঘৰ বনাবলৈ ল'ব, দ্বিতীয় কথা কথা তোমাৰ গোটেই ঠাইখনত এটা জন বিস্ফোৰণৰ সৃষ্টি হ'ব সেই সেইবোৰ আচলতে জন বিস্ফোৰণ যে ঠাই এখনত পৰিমাণতকৈ অধিক অত্যাধিক মানুহ যেতিয়া বসবাস কৰিবলৈ এইটো জন বিস্ফোৰণ হ'ব তাৰপিছতে তোমাৰ ঠাইখনত খাদ্যৰ অভাৱ, পানীৰ অভাৱ শিক্ষা শিক্ষাৰ হেৰিও ক্ষেত্ৰত তোমাৰ যথেষ্ট খিনি পৰিৱৰ্তন আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত হ'ব, অৰ্থনীতিৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰি গণিব নোৱাৰা নিবতুৱা সমস্যাটো অলপ বেছি বৃদ্ধি পাব কাৰণ তোমাৰ কৰ্ম অনুসৰি মানুহৰ সংখ্যাটো যেতিয়া বৃদ্ধি হৈ যাব সেই কথাখিনিৰ কথা অলপ যদি চাব- অভাৱলৈ যাওঁ, এতিয়া প্ৰাকৃতিকভাবেও আমাৰ যথেষ্টখিনি প্ৰভাৱ পৰে। সামাজিকভাৱেও পৰে, অৰ্থনৈতিকভাৱেও পৰে হয় নে নহয় বাৰু? এতিয়া তুমি সেই ক্ষেত্ৰত কি কবা আমি আমাৰ ভাৰতৰ প্ৰেক্ষাপটলৈ যদি চা আমাৰ ভাৰতত যিমান যি যিমান এতিয়া জনসাধাৰণ আছে, সেই অনুপাতে আমাৰ উন্নয়ন হৈছে জানো বা ভাৰতৰ জনসান ভাল জনসংখ্যা যদি হ জনসংখ্যা যদি শক্তি হয় তেনেহলে সেই শক্তিয়ে জানো আচলত তে মানে সক্ৰিয় হৈছে জানো সেই শক্তি সক্ৰিয় হৈছে জানো নে অকল জনসংখ্যাৰ নামত সংখ্যাটোহে বাঢ়িছে, তাত মানৱ সম্প না মানৱ সম্পদ খুব কম আছে সেই কথাটোৰ বিষয়ে তুমি কি ক'বা?
অ বৰ্তমান সময়ত এতিয়া আহ জনসংখ্যা হিচাপে চাব গ'লে এতিয়া হয় উন্নত সিমান হোৱা নাই বৰ্তমান সময়ত ক'ব গ'লে। আমি আৰু উন্নত কৰিব লাগিব আমাৰ দেশখন জনসংখ্যাৰ ক্ষেত্ৰত এতিয়া বৰ্তমান খাদ্য বহুতো নাটনি হোৱা আশংকা থাকিব হয় নে নহয়?
তাকে তাকে গোটেই কথা সেইখিনি। তুৰিয়া সতে এ এই ক্ষেত্ৰত যদি চাবলৈ যোৱা ভাৰতৰ মুঠ জনসংখ্যাৰ যিমানটো ভাগ আছে সেই জনসংখ্যাৰ ভাগৰ অনুসৰি জনমূৰি আয়ে হওক আমাৰ বা আমাৰ জাতীয় আয়ে হওক বা আমাৰ মানৱ সম্পদে হওক সেই কথাখিনিৰ ক্ষেত্ৰত আমি চাবলৈ গলে কিন্তু আমাৰ জনসংখ্যা হিচাপত কাঠডাল বহুত তলত আছে হয়নে নহয় বাৰু। কাৰণ যিমানটো জনসংখ্যা আছে সেই জনসংখ্যাই যদি প্ৰত্যেকজনে যদ- তি একোজন একোজন যদি ভা- ভাল ভাল এজন মানস এজন একোজন মানৱ সম্পদ হয়। বা একো একোজন যদি উ কৰ্মযোগী যদি এজ- জন আহ নাগৰিক হয় বা যদি তেওঁলোক একো যদি তেওঁলোকে আমাৰ ভাৰতীয় মানে অৰ্থনৈত- শিক্ষা স্বাস্থ্য সেই ক্ষেত্ৰত যদি অৰিহণা যোগায়। নোযোগাই যদি নিবনুৱা হৈ বহি থাকে। সেই ক্ষেত্ৰতো আমাৰ যথেষ্ট হেৰি হব ন প্ৰব্লেম হব ন খাদ্য পানীৰ ক্ষেত-
হয় হয় হয় হয়।
তুমি কি তুমি কি ভাবা এই জনসংখ্যা বা এই জনসংখ্যাৰ গোটটো যদি আমি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় তেনেহ'লে কি কি কাৰণ হ'ব অ কি কি আমি কৰিব লাগিব যাৰ ফলস্বৰূপে যিটো যিটো হেইয় জনসংখ্যা বৃদ্ধি পাই আছে সেই জনসংখ্যা বৃদ্ধিটো এটা নিয়ন্ত্ৰণলৈ আহিব। ভাৰসাম্য লৈ আহিব অলৰেডি আমাৰ চৰকাৰে এতিয়া যিসমূহ নিয়ম বান্ধি দিছে সেইখিনি আমি গম পাইছোৱেই যে এটা নিৰ্দিষ্ট পৰিমাণত যে আহ সন্তান সন্ততি জন্ম দিয়াৰ কথাই কৈছো বা এ একোটা একো ঘৰ মানুহত একটা নিৰ্দিষ্ট সন্তান সেইৰ কথা কৈছো আকৌ তোমাৰ যোনখিনি কথা আছে এই নিয়ন্ত্ৰণক লৈ আচলতে ইয়াৰ বাবে মানুহৰ নিজৰ সচেতনতাৰ প্ৰয়োজন আছে আচলতে হয় নে নহয় বাও, এতিয়া তুমি কি ভাবা তোমাৰ এইখিনি কিন ক ফেক তৰ থাকিব বা কোন কোন কাৰণ থাকিব যিসমূহ কাৰণৰ কাৰণে আজি আমাৰ জনসংখ্যাটো অত্যাধিক বৃদ্ধি পাইছে বুলি ভাবা, সেই কাৰণ কেইটা কোৱা যেনে তোমাৰ স্বাস্থ্য ক্ষেত্ৰতে হওক বা আমাৰ অশিক্ষিত কথাতে হওক। সেইখিনি তুমি অকমান ব কোৱাচোন বাৰু।
মানে এতিয়া তোমাৰ কি হ'ল চাবা হা। আমাৰ আমাৰ পিছত যিটো মানে আমাৰ পিছত যিটো জেনেৰেশন আছিলে। আমাতকে আগত যিট জেনেৰেশন আছিলে। সেই জেনেচনটোৱে শিক্ষা ইমান পোৱা নাছিলে। যাৰ ফলত নিকি অহ তেওঁলোকে মানে যেতিয়া তেওঁলোকে মানে এ দুই বাট তিনটিতকে অধিক শিশু জন্ম দিব দিছিল মানে গম পাইছা নাই ল'ৰা ছোৱালী যাৰ ফলত নিকি বৰ্তমান সময়ত জনসংখ্যা বৃদ্ধি ইমান বাঢ়ি গ'ল আৰু বৰ্তমান সময়ত মানুহবোৰ এতিয়া শিক্ষিত হৈছে এতিয়া আহ হয়তো তেনেদৰে জনসংখ্যা বৃদ্ধি নাপাবও পাৰে কিন্তু হ'লেও আশংকা এটা থাকে সেইবাবে এতিয়া চৰকাৰে নতুন নতুন যিখিনি এতিয়া মানে নীতি নিয়ম মানি গৈছে যে দুটাতকে বেছি হলে কৰি নহব আমুক নহব হয় নে নহয় তেনেকুৱা কিছুমান আহ চৰকাৰে কৈ বহুত ভাল কামেই কৰিছে
হা
হয় হয়।
তুমি শুনি আছা নে মোৰ মাতটো?
শুনি আছো হয়।
হয় হয় হয়। এতিয়া সেইখিনিয়ে তুমি আচলতে উম হেল্ল' উম তুমি তুমি যোনখিনি কথা কৈছা যে আমাৰ এতিয়া জনসংখ্যা বৃদ্ধি এটা মূল কাৰণটো কি চোৱা। জন্ম হাৰটো বৃদ্ধি হৈছে কম্পেয়াৰটো মৃত্যুৰ তুলনাত হয়নে নহয় বাও।
হয় হয় হয়।
আজি মৃত্ আজি মৃত্যুৰ তুলনাত জন্ম হাৰত বৃদ্ধি হোৱাৰো এটা কাৰণ আছে আকৌ দেই। সেইটো কথা মই ক'বলৈ যোৱা নাই যে জন্ম হাৰটো তোমাৰ কেৱল সতি খণ্ড দি বেছি দিয়া বেছি হৈ জন হোৱাৰ কাৰণে জন্মহাৰটো বৃদ্ধি হৈছে। কি হৈছে মানে আগতে ধৰা কি হয় যিমান বোৰ সন্তান জন্ম হয় বা কেছুুৱা জন্ম হয়। তাৰে ভিতৰত কিন্তু তোমাৰ টেন পাৰ্চেণ্ট হ'লেও কি হয় বেমাৰত আসক্ত হৈয়ে হওক বা কম বয়সতে মৃত্যু ঘটা দেখা পোৱা যায়। বিভিন্ন ধৰণৰ বেমাৰ যে আছিলে যিটো হয় যিটো সময়ত চা ণআমাৰ স্বাস্থ্য ব্যৱস্থা ইমান উন্নত নাছিলে। হয় নে নহয়? আকৌ দ্বিতীয় কথা হ হ'ল যে আমাৰ জন্মটো বাও হৈছে কিন্তু তাৰ তুলনাত মৃত্যুটো যদি তাৰ পৰিপূৰক ভাৱে হৈ থাকে তেতিয়াহ'লে বেলেগ কথা। আজিকালি মিত টো কমি যায় কাৰণ আজিকালি স্বাস্থ্য ব্যৱস্থাই বা আমাৰ শিকা স্বাস্থ্য ব্যৱস্থা খনে কি কৰিছে মানুহৰ আয় গঢ় আয়ুসটো বঢ়াই আনিছে। মানে ইমান অ উন্নত উন্নত স্বাস্থ্য ব্যৱস্থাই মানুহৰ বেমাৰ খিনি হ্ৰাস কৰিছে। সেইটো বাবে আজি মৃত্যুহাকটো কমি মৃ মৃত্যুহাৰটো কমিছে আৰু জন্ম হাৰ বাঢ়ি হিছে। মানুহৰ ৰোগ নিৰাময় হৈছে। এতিয়া এটা কাৰণ হব পাৰে। হয় নে নহয়? এতিয়া সেইখি ক্ষেত্ৰত সেই ক্ষেত্ৰত আচলতে আমি সেই নীতি নিয়মটো বজাব লাগিব আৰু এটা কথা হ'ল তুমি মোক কোৱাচোন বাৰু। মানুহৰ এতিয়া আমাৰ জনসংখ্যাটো বৃদ্ধি পাইছে। গোটেই উভাৰ হলহে বৃদ্ধি পাইছে। আমি যদি চাবলে যাওঁ বিশেষ জাতিগত ভাৱে হওক বা বিশেষ দেশ এখনত কিন্তু চাবলে গলে এটা এটা নিৰ্দিষ্ট জাতিয়েহে তোমাৰ বেছিকৈ জনসংখ্যা হাৰটো বেছি বেছি আছে কিন্তু চাবলে গলে। ধিয়া ধৰা আমাৰ অসমতে হওক। অসমৰ আজি নগাঁও জিলাখন আছিলে কেইদিমানৰ কেইবছৰমান আগত আছ ধৰি লোৱা নগাঁও জিলাখন সৰ্বাধিক জনসংখ্যা পূৰ্ণ
হয়।
এতিয়া তাৰ জনসংখ্যা বুলি কোৱা লগে লগে কিন্তু তাত গোটেই জনসংখ্যা ভিতত চবতকে বেছি আছে মুছলমানসকলৰ জনসংখ্যা বেছি আছে। এতিয়া সেই কথাটো তুমি কি কি কিমান হেই কৰা যে ভৱিষ্যতে এই কথাটো কিমান নিৰ্ভৰ কৰিব। যে আমাৰ জাতিগত জনসংখ্যাৰ যোনটো পৰিমাণ।
হয়।
সেই কথাটোৱে কিমান নিৰ্ভৰ কৰিব ধৰা আজি মুছলমান লোকসকলৰ জনসংখ্যা। শিক্ষাৰ পৰিমাণটো যথেষ্ট বৃদ্ধি হৈ আছে অসমীয়া লোকসকলৰ যথেষ্ট কম হৈ আছে। বড়োসকলৰ ম তিয়া মিয়াত আছে। এইবিলাকে কেনেধৰণে প্ৰভাৱিত কৰিব বা এই এই ক্ষেত্ৰত আমি জনসংখ্যা আমাৰ। জাতিগত জনসংখ্যাৰ মাজত সমতাটো মানে ইকুৱেলটো ৰখাটো প্ৰয়োজন আছে নে বা কিমান খিনিৰ প্ৰয়োজন।
হয় বৰ্তমান সময়ত যি এতিয়া জনসংখ্যা জাতিগত সেইবোৰ উঠা নমা চলি আছে সেইটো অ' চাবলে গ'লে এতিয়া বহুতে বহুত ভেদা ভেদ কৰিব লৈছে যে আমাৰ লোকে ইয়াত বেছি এতিয়া আমি আমাৰ-আমাৰ নিজাববীয়াকৈ এটা স্থায়ী ঠাইলৈকে নিজাববীয়াকে এতিয়া তেওঁলোকৰ সেই স্বীকৃতিপ্ৰাপ্ত যেনেকে এতিয়া বড়োলেণ্ড ধৰি লোৱা। তেওঁলোকৰ জাতিৰ জনসংখ্যা বেছি হোৱাৰ বাবে বড়োলেণ্ড, তেনেকে বহুতো অ' অসমতে তেওঁলোকে অসমৰ নিজৰ দেশখনক এতিয়া ভাগ ভগোৱাই-ভগোৱাই ল'বলৈ বিচাৰিছে গম পাইছা নাই। এ তাৰ-তাৰ ক্ষেত্ৰত মই ক'ম যাতে তেওঁলোকে সেইটো মানে চৰকাৰে সেইটো কৰিবলৈ বন্ধ কৰে যাতে অসমৰ বাবে তেওঁলোকে সকলোখিনিকে সমান সমভাগে মানে তোমাৰ অ' এটি অধিকাৰ গম পাইছে নাই।
হয়-হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে ইয়াৰ কাৰণ কি হৈ যায় এ এটা জাতিৰ যেতিয়া জনসংখ্যাটো বৃদ্ধি হৈ যায় আনটো জাতিৰ যিহেতু সংখ্যালঘু হৈ পৰে। যিহেতু তেওঁলোকৰ জনসংখ্যাৰ ক্ষেত্ৰ ত তেওঁলোকৰ পৰিমাণতটো যথেষ্ট কম হৈ পৰাৰ লগে-লগে আচলতে কি হয় যায় এটা অসমতাৰ সৃষ্টি হৈ যায়।
হয়-হয়-হয়-হয়।
গতিকে সেই ক্ষেত্ৰখিনিত অসম চৰকাৰে এতিয়া যথেষ্টখিনি পদক্ষেপ ল'ব লগীয়া হৈছে জনসংখ্যাৰ জাতিগত জনসংখ্যাৰ পৰিমাণ হেৰি অ'ক্ষেত্ৰতো সম মানে সমান কৰিবৰ ক্ষেত্ৰতো। গতিকে অ' এতিয়া এই গোটেই যিমান খিনি জনসংখ্যাৰ বৃদ্ধি বৃদ্ধিৰ ওপৰতে হওক বা জনসংখ্যাৰ এই ব্যৱস্থাখিনি আৰু ফেক্টৰখিনিৰ কথা পাতিলোঁ। সেই কথাখিনি যথেষ্ট সহায় কৰিব মোক আজি এই চেমিনাৰ এখন প্ৰস্তুত কৰোঁতে। গতিকে আশা কৰিছোঁ পুনৰ লগ পাম এনেকুৱা নতুন বিষয়ৰ সৈতে লগ পাবলৈ গতিকে আজিলৈ ৰাখিছোঁ। হয়-হয়।